হেল্ল!
অঁ, কি কৰি আছা?
অঁ, এনেই আছোঁ। তুমি কি কৰি আছা?
অঁ, তোমাৰ মই উম ভাত, ভাত-চাত খাই কিনে অলপ উম টোপনি মাৰি আছিলো তোমাৰ।
আচ্ছা, হয় নেকি? ঠিকে, মই তোমাৰ এইটো ভাত খাওৱে আৰু মানে তোমাৰ ভাত বনাই আছে। এতিয়া জাষ্ট। মানে, ম'বাইল চাই চাই আৰু ন' ৰীল চিয়েল।
অঁহ্, ৰিয়েলচিদেণ্ট ৰীল চালোঁ তাৰপিছতে এই ফিল্ম চাম বুলি ভাবি আছিলোঁ।
অঁ, আচ্ছা আচ্ছ মই তোমাৰ ভাত বনাও ৰ'বা! অঁ, চাওঁ চাওঁ।
বাকী কি ফিল্ম কেইটা চোৱা?
বাকী তোমাৰ এইবোৰ কমেডি ফিল্ম-চিলম চাই থাকো আৰু।
অঁ, অঁ অঁ কমেডী ফিল্ম, অঁ আৰু এই তোমাৰ হলিউড নোচোৱা?
হলিউড, হলিউড চাওঁ, হলিউড চাওঁ ফেভাৰিট হলিউড উম।
আৰু এই চাউথ ইণ্ডিয়ান মুভি কেইটা।
চাউথ ইণ্ডিয়ানো চাওঁ মাজ মাজে। এনে ইমান এটা ভাল নালাগে আৰু চাউথ ইণ্ডিয়ান।
চাউথ ইণ্ডিয়ান এই এক্সন ফাইটিং মুভি কেইটা বেছিকে ভাল। চাউথ ইণ্ডিয়ান
উক্, উম উম, উম হয়। উম, মই ভাত বনাই আছো ৰ'বা! এতিয়া আৰু ভাত
অঁ, ভাত বনাই আছে নেকি? অঁ।
আঁ। এই তোমাৰ দালি, তাৰপিছত তোমাৰ আলু পিটিকা, তাৰপিত তোমাৰ অলপ ভাজি পাপৰ, পাপৰ তাৰপিছত আচাৰ আছে এইবোৰে আৰু।
আঁ, পাপৰ, আচাৰ অ এইকেইটা ভাল লাগে খাই কিনে।
ভাল লাগে এইবোৰ ভাত মৰ্ণিং ভাল লাগে উম। গৰম বজাৰ কৰে।
হয়-হয়।
মানে এইবোৰত মচলা নাথাকে ন ত মানে পেট-চেট মানে
অঁ! হয়।
ভাল লাগে।
অঁ!
এনেই ফুৰিব যোৱা নাই আজি কতো?
ফুৰিব আজি যোৱা নাই তোমাৰ।
অ! কিয়? যাব লাগিছিল ফুৰিব ফুৰি এইটোতো তোমাৰ
চাওঁ গধূলি মানে যাম চাগে। অঁ! গধূলি মানে যাম চাগে।
আচ্ছা-আচ্ছা। অঁ!
অ! তুমি যাবা নে?
মই যাম। মই অলপ আগতে ঘূৰি আহিলো মানে তোমাৰ মৰ্ণিঙতে গৈছিলোঁ। ঘূৰি-ঘূৰি আহিলো আৰু এতিয়া-এতিয়া নহয় মৰ্ণিংত মানে ফুৰি চাওঁ কি হয়? চাৰিটা যাম নেকি ফুৰিব অলপ। তোমাৰ চিটি চেণ্টাৰ যোৱা কথা
অঁ! চিটি চেণ্টাৰ।
তোমাৰ ধামাল ফ'ৰ খন চাব যাম বুলি ভাবিছো।
অ! ধামাল ফ'ৰ। অ! কমেডি মুভি এইটো অঁ।
অ! ক
এইকেইটা ধামাল থ্ৰী, ধামাল টু এইকেইটা চাইছো মই। অ!
উম-উম। এনে আৰু চাওঁ ফ্ৰেণ্ডবোৰৰ লগত যাওঁ ফোন কৰিছিলে যে কৈছে যে ফ'ৰ-ফ'ৰ এ পি এমত ওলাই আহিবা বুলি ওলাই যাম। তাৰপিছত কি হয় চাই লওঁ। উম! বাকী তুমি চালা নাই ধামাল ফৰ খন?
ধামাল ফৰখন চোৱা নাই মই। মই চাম আৰু। এই কোনেও নাই না চব লগৰ কেইটা কলেজৰ, ঘৰৰ ওচৰৰ চবেই গাঁৱত গুচি গ'ল চামাৰ ভেকেচনত। কোনেও নাই অকলে কেনেকে যাম অকলে যো যোৱাটো ভাল নালাগে ন'। অ! সেইকাৰণে যোৱা নাই তোমাৰ।
উম-উম, ঠিকে আছে। উম!
ফ্ৰেণ্ডৰ লগত জালে ভাল লাগে।
ভাল লাগে ন এইবোৰ ফিল্ম-চিলিম চাব গৈ ফ্ৰেণ্ডৰ লগত চাব ভাল লাগে কিবা এটা।
হয়-হয়।
ফেমিলিৰ লগত ইমান এটা ভাল নাই। ফেমিলিটো মানে? ফেমিলিৰ চবেই নাযায় ন? এজনে, দুজনে যাব খোজে কিব কয় নাযাওঁ সেনেকুৱা কিন্তু ফ্ৰেণ্ডচৰ লগত গ'লে ভাল আৰু। বহুত বস্তু খাব পাৰি। ভাল লাগে ফুৰি পিনে তোমাৰ। উম!
এনেই আৰু বাকী খবৰ পাতিতো ভালে ঘৰৰ?
খবৰ পাতি ভালেই অঁ।
অঁহ
আজি ক'ত যাবা। গধূলি যাবা নে কি ক'ৰ'বাত ফুৰিব।
চাও আজি যাম চাগে?
আচ্ছা
এনেই যাওতো মই এনে এইটো তোমাৰ ৰানিং কৰিবা যাওঁৱেই গধূলি টাইমত, এইটোৱে আৰু অঁ গধূলি টাইমত যাওঁ মই।
আচ্ছা ৱৰ্ক কৰা তুমি, মৰ্ণিং মৰ্ণিং কৰা নে তুমি?
মৰ্ণিংও কৰো মই।
মৰ্ণিং কৰা ন, আচ্ছা মৰ্ণিং তুমি কি জিম চিম লৈছাে নাই।
জিম লৈছো মই তোমাৰ।
জিমটো কৰিব লাগে ন, ম তোমাৰ ফিটনেচৰ কাৰণে। জিমটো ময়ো কৰি ছোঁ তোমাৰ এ জিম লোৱা।
অঁ মই তোমাৰ এক মাহ দুই মাহ হ'ল।
অঁ আচ্ছা এক মাহ দুই মাহ হ'ল, মোৰো তোমাৰ হ'বই আৰু। কি আছিলে মই তোমাৰ মই তোমাৰ এইটো গৰম বন্ধ দিলে ন', গৰম বন্ধৰ আগতে লৈছিলোঁ। ওৱান মান্থ কমপ্লিট হ'ব আৰু মোৰ মানে অঁ তুমি কি জিম মানে কি আচ্ছা হয় নেকি, তুমি মানে ফেট লছৰ কাৰণে নে বডি পেইনৰ কাৰণে লৈছা।
অঁ বডি ৱেটৰ কাৰণে লৈছো মই মাচল গেইন কৰিব কাৰণে। মই অলপ বডি বনাব বিচাৰোঁ।
আচ্ছা আচ্ছা উম, ফিচ কিমান লৈ
ফিজ তোমাৰ টুৱেন্টি ফাইভ হাণ্ডেৰ্ড থ্ৰী থ্ৰী মন্তচৰ কাৰণে।
আচ্ছা মানে মানে কি নেকি অলপ মানে প্ৰিমিয়াম নেকি?
অঁ অঁ
অ আচ্ছা দাম মানে অলপ মানে প্ৰাইচ বেছি লৈছে তেনেহলে।
হয় হয়।
ভাল নাজিম চব আছে ফেচিলিটি আছে তোমাৰ। এভ্ৰিথিং বস্তু আছে জিমত।
অঁ
এ চি আছে নে নাই? এচি ফেন এ চি অঁ মানে ঠিকে আছে দেন মানে
হয় হয়।
পইচা অলপ লাগে তোমাৰ জিম খনত ঠিকে আছে মানে।
অঁ
আচ্ছা, উম। আৰু বাকী মোৰো মানে জিম ললো তামানে কি হল তাৰমানে ইমান তোমাৰ ফেচিলিটী অলপ কম আছে মানে ন এবিঠিং আৰু চব। চেঞ্জ কৰিম বুলি ভাবি আছো বেলেগ। ফিচ তোমাৰ ল'লে মানে ওৱান পইণ্ট ফাইভ লৈছে।
অঁ ওৱান পইণ্ট ফাইভ অঁ।
উম ওৱান প‌ইন্ট ফাইভ থাউজেণ্ড।
অ।
উম আচ্ছা উম মানসিয়া।
অ আৰু এডমিচন ফিজ লোৱা নাই নেকি।
এডমিশন লৈছে তোমাৰ হাজ তোমাৰ হাজাৰ লৈছিলে আৰু মান্থলি তোমাৰ নহয় নহ। তোমাৰ এডমিশন পোন্ধৰশ টকা লৈছিলে আজমান।
অ অ অ।
সেনেকুৱাই আৰু মানে কিবা এটা ফেচিলিটি ভাল নাই তথাপিও।
অ অ।
উম সেইটোৱে আৰু ফেচিলিটো। মই তোমাৰ প্ৰটিন চটিন ল'বা নোৱাৰো মই মানে প্ৰটিন আছে ন ফেটচ আছে প্ৰটিন ল'ব মন যায়। কানে মানে।
অ' অ' হয়।
পেই মানে আৰু চেপ উৱেচ কো মানে লুচ।
অ'--অ।
মই ক প্ৰ'টিন নালাগে মোৰ।
হয় হয় কিবা অ' অ' অ' কিবা ডাইট চাইট কৰি আছা না।
মই কৰিছো আৰু।
অ অ।
দাইট কতেছো।
অ।
অ।
উ।
তাৰ লগত তোমাৰ এনেটো‌ তোমাৰ তুমি প্ৰ'টিন চতিন লোৱা। হা।
অ' প্ৰটিনটো মই লওঁ প্ৰটিন লও মই আহ। মানে চাপ্লিমেন্তৰী।
চা ছাপ্লিমেন্তৰী ন ক্ৰীতি লয় নে নলয়।
হা।
ক্ৰিতি লয় নে নলয় ক্ৰিতিম।
প্লেটিং।
ক্ৰেটিন ক্ৰেটিন প্ৰটিনত যেতিয়া তোমাৰ ক্ৰেটিন থাকে ক্ৰেটিন নলয় নহ। ক্ৰে প্লেটৰ মানে তোমাৰ মাৰ্চেল মেন্তৰ ভাল হয়।
হয় নেকি অ' চাওঁ ল'বা লাগিব।
এটিএম টো ল'ব লাগিব তোমাৰ মানে চাই। ছাৰ ফেট নাথাকে তোমাৰ এটিএমৰ কাৰণে ভাল হয় তেতিয়া।
অ' অ'। হয় নেকি।
উম উম সেইটোৱে ল'ব লাগিব।
অ' তুমি লৈছিলা নেকি আগতে।
অ' ক্ৰেটিন লৈছিলো মই।
অ'।
উম মানে জিম কৰিলে এইটো লৈ থাকিব লাগিব না। চেঞ্জছ হৈ তোমাৰ কৃটিন লবা চেঞ্জেছ হব মানে তোমাৰ কিছুমান হিচাপে। কিন্তু ওপৰত ওপৰ যে তোমাৰ মাচাল বোৰ মানে একমে মানে চাই
অ' হয় নেকি অ' ভালেই দেখোন।
অ' ক্ৰিটিন ললে তোমাৰ মানে যেতিয়া জিম কৰিবা। এই তোমাৰ ক্ৰিটিনতো কি বাও। মানে সৰুটো তোমাৰ ল'ব ফাইভ হাণ্ড্ৰে ফৰ হাণ্ড্ৰে মান ল'ব। উম আৰু তুমি যদি মানে। ল'ব খুজিছ মানে ল'ব ওৱান হাণ্ড্ৰে ফাইভ হাণ্ড্ৰে মান ল'ব ডাঙৰ যদি ল'ব খুজিছা এনে প্ৰটিনৰ দাম। এইটো তোমাৰ এইটো পানীতে মিলাই খাব লাগে।
অহ' গৰম পানী নাই নে নৰ্মেল।
নৰ্মেল।
অ' নৰ্মেলতো খাব পাৰি অ'। নৰ্মেলতে খাবা পাৰি
অহ' নৰ্মেলতে খাবি তুমি মানে। তুমি জিম কৰি অহাৰ পিছত তুমি ওৱান আৱাৰছ বা হাফ এন আৱাৰছ। ৰেষ্ট লৈ লৈ ৰেষ্ট লোৱাৰ পিছত তুমি খাব পাৰিবা এইটো।
হয় হয় হয়।
হুহ উম তুমি কি প্ৰ'টিন লোৱা নেকি এনে।
অহ মই এনে প্ৰ'টিন লও এইটো চাপ্লিমেণ্টো লও।
প্ৰ'টিন লব যিকোনো এটা লব লাগিব প্ৰ'টিন ললে প্ৰ'টিন ল'ব লাগিব ক্ৰিয়েটিন ললে ক্ৰিয়েটিন ল'ব লাগিব যিকোনো দুটাৰ ভিতৰত এটা আচ্ছা প্ৰ'টিন লৈ আছা তুমি
অহ।
আৰু তুমি প্ৰ'টিন যি লৈ আছা প্ৰটিনে লৈ থাকা কিন্তু। ক্ৰিটিনটো তুমি এতিয়া ল'ব নালাগে।
ক্ৰিটিনটো মোৰ শেষ হোৱাৰ পিছত ল'ব পাৰি নে ক্ৰিটিটো
অ' শেষ হোৱাৰ পিছত তুমি ল'ব পাৰিবা কিন্তু। বৰ্তমান নোলোৱাকে থাকিব লাগিব তাৰপিছতে ল'ব পাৰিবা।
কিয়। এইটো কি ক্ৰিটিনটো সদায় খাবা লাগে নেকি।
অ তোমাৰ যেতিয়া জিমত যোৱা তেতিয়া আৰু সদায় নহয়। মানে এটা টাইমত থাকে ন তোমাৰ জিমটো তুমি কিমান যোৱা মাহ সপ্তাহতো তুমি যোৱাই। সদায় চানডেটো অকল চানডেটো নল'লে হ'ল বাকী কেইদিন ললে হ'ল।
হয় হয় অ এনেকুৱা লব লাগে অহ ভালেই দেখোন অহ।
ভালে আছে দিয়া দিয়া হ'ব দিয়া তেনেহ'লে ঠিক আছে উম দিয়া অ। কি ঠিক আছে।